হেল্ল' ভালে ভালে তোমাৰ
অ ভাল আছ দিয় কি কিছা
মই এতিয়া মানে এনেফালে আছোঁ ৰাস্তাৰ ফালে
অ অ
তুমি ক'ত আছা
ক'ত ক'ত গৈছো মই এনেই ঘৰ ফালে আছো আৰু সুবিধা হৈছো
অ অ অ ভাত খালো বাৰু তুমি
এ কোৱা
অ কিয় অ অ ঠিকেই আছে ব অ ঠিকে আছে ঠিক আছে এনে পিছে এতিয়া গৰম বন্ধ ন
অ
এতিয়া ক'তো ফুৰিব যোৱা নাই
নাই জনাই কতো
অ অ আমি যাম বুলি ভাবিছো বাৰু
অ
এই বোলে সেইত যাম ভাবিছিলো ইহো টান যাম বুলি ভাবিছিলো
তাৱাং
উম
অ যা যা অ কৰিবা
অ কণ্টেক্ট কৰি আছো ন পিছত গলে গলে অ অ
আৰু কি পঢ়ি আছা
এতিয়া মই বি এ আ অ অ
এনে পঢ়া প্ৰতি আৰু কিবা বিজনেচ
বিজনেচটো কৰা নাই বাৰু এতিয়া লৈকে, তুমি
মই এনেই ভাবিছো বইলাৰ ফ্ৰ্ম খুলিম বুলি
উম
অ হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'।
কোৱা আৰু।
বনোৱা নাই?
হা হা?
এনে কিবা প্লেনিং বনোৱা নাই বিজনেচৰ?
বিজনেছৰ পেলনি বনাইছোঁ বাৰু ৰহ এক মিনিট ৰহ।
হয়
এই মই আকৌ কিয় যাম। অই
অ', ভসপুৰি মাত যা।
ক' ক'।
কি কম? অ', কিবা বিজনেচৰ প্লেন বনোৱা নাই?
বনাইছো বনাইছো। কি কয় মই গাহৰি ফাৰ্ম এখনো খুলিছো গাহৰি ফাৰ্ম।
এনেই প্লেনিংটো কেনেকা পৰা বনাম বুলি ভাবছা?
গাহৰি ফাৰ্মটো হৈ গ'লে খালি গাহৰি হে আনিব লাগে।
অ', কি কি কৰিলা মোক কোৱাচোন বাৰু।
গাহৰি ফাৰ্ম বনালো পকাৰে মানে। তাৰপিছত এতিয়া গাহৰিহে আনিব লাগে আৰু।
অহ।
তুুকুৰী আছে যদি কন্টেক কৰিবা আকৌ।
অ'।
ক আৰু ক।
ঘৰত খবৰ পাতি?
ভালে ভালে সুন্দৰ।
আছে আৰু, কোন কোন আছে তোমালোকৰ?
আমাৰ ঘৰত দাদা, মই, মা, আইতা, ফাদাৰ।
অহ। আমাৰ আছে দেউতা, ভন্টি, মই, আইতা, মা আছে।
অ', অ', ঠিক আছে ঠিকে আছে অহ।
অ'। আৰু কোৱা!
ক'বাত গা ছা ধুব যোৱা নাই?
গৰমত ক'বাত গা চা ধুব যোৱা নাই? কিয়?
এনে এনে।
যাব লাগে। উম, হা? নাই যোৱা নাই কালি গৈ আহিলো।
অ', অ'। ক'ত গৈছিলি?
চাৰংবাৰী তোমাৰ।
ঠিকেই আছে।
উম।
এনে ফালে ভাওনা চুনা নাপাতে নেকি, ভাওনা চাওনা নাপাতে নেকি।
আমাৰ ফালে তোমাৰ ভাওনা চাওনা পাতে।
অ' পাতিলে বাৰু।
হা?
এইবাৰ পাতিলে চাগৈ।
অ' পাতিলে, তোমালোকৰ ফালে?
মানে আমাৰ মানে গাঁওখন সৰু না পইচা নুঠে মানে।
চবে মিলি কিনে পাতিব লাগে।
অ' সেইটোৱেতো পইচা মানে নিদিয়ে নাই মানুহবিলাকে।
উম। আৰু কি ক'ম আৰু এতিয়া পঢ়া পাতি ভালে চলি আছে বাৰু তোমাৰ কি মানত পঢ়া এইবাৰ।
মই আৰু ছেকেণ্ড ইয়াৰ এবাৰ।
মই তোমাৰ ছেকেণ্ড ডিভিজন।
তোমালোকৰ গাঁওৰ ফালে কেইটা ফেইল কৰিলে এইবাৰ। তোমালোকৰ গাওঁৰ ফালে কেইটা ফেইল কৰিলে এইবাৰ।
তিনিটা।
তোমালোকৰ ফালে একো ফেইল কৰা নাই।
আমাৰ ফালে আমাৰ গাওঁ ফালে কৰিলে।
অ', অ'।
এবাৰ এবাৰ কৰিছে।
অ' ঠিকে আছে।
এতিয়া কৰিম বুলি ভাবিছা, পঢ়ি কিনে। পঢ়ি কিনে কি কৰিম বুলি ভাবিছা?
এতিয়া মই চাকৰি এপ্লাই কৰিম আৰু মানে আৰ্মি, অগ্নিবিৰ।
হম, হম।
বাকী ক'তো যোৱা নাই।
আবেলি যাওঁ।
অ'।
তুমি যোৱা নাই দৌৰিব, দৌৰিব যোৱা নাই তুমি?
মই দৌৰিব নাই যোৱা নাই।
ছেকেণ্ড ইয়াৰটো পাছ কৰি ল'ব লাগিব, পিছত তাৰ পিছতহে যাম আৰু।
খবৰ-পাতি
ভালে ভালে খবৰ, ভালে খবৰ।
উম। ক'ত আছা তই?
এনেই এতিয়া মই আৰু এয়া নামঘৰ বনাই আছে না আমাৰ ইয়াতে বহি আছো আৰু। তুমি ক'ত আছা?
আ ময়ো এই দে বহি আছো।
অহ অহ। ঠিকেই আছে আৰু।
উম। পাত-চাত খালা নাই?
খালো খালো।
দিপৰীয়াৰ ভাত খালা নে ৰাতিপুৱা ভাত খালে? হ আহ। এতিয়া দুপৰীয়া ভাত কি বনাইছে?
দুপৰীয়া ভাত হ'ব বাৰু পিছত মানে অলপ দেৰিকৈ।
কোৱা আৰু
কেইটা মানুহ আছে তোমাৰ ঘৰত? প্লেনিংটো কেইটা মানুহ ওলাইছে বোলো?
পাঁচটা ছাৰিটামান যাব আৰু, তোলৈ যাওঁলে হ'ব দহটা এঘাৰটা বাৰটামান।
খৰচটো কিমান কে ধৰিছা? খৰচ খৰচটো?
খৰচটো এটা দুহাজাৰ মান, তিনিটা চাৰি হাজাৰ মান।
চাৰি হাজাৰ তিনি হাজাৰ ক'ত পাব গৈ।
উম। হ'ব বাৰু অলপ
সেইদিনেটো তাত ঘূৰি আহিব নোৱাৰা।
অ সেইটোতো থাকি আহিমক মানে এসপ্তাহ মান। ত' আমি পোন্ধৰ তাৰিখ মানোওঁ, একৈশ তাৰিখ মানে বাইশ তাৰিখ মানে গুচি আহিম।
অ।
অ দিয়া।